হয় ডাঙৰীয়া শুনা পাইছো, নমস্কাৰ। হয়, অ' বাৰু কি কৰিছে? খবৰ ল'বলৈ মানে ফোন কৰিলোঁ।
হয় মই অকনমান আগতে ভাত খাই কিনে অলপ বহি আছো ৰেষ্ট লৈছোঁ, আপুনি।
অ' আচ্ছা আচ্ছা আচ্ছা মানে অকণমান জিৰণি লৈছে ন।
হয় হয়।
হয়, আপুনি বাৰু মানে এতিয়া এই এ মোৰ মানে এটা মানে কথা সুধিব লগা আছিলে আপোনাক, অ'। আপুনি মানে ধৰক আপোনাৰ ৰাতিপুৱাৰ পৰা আপুনি মানে কেনেকে আপোনা মানে দিন মানে ধৰক আৰম্ভণিটো কৰে, যদি মই জানি মানে ক'ব পাৰে আপুনি অকণমান।
হয় হয়, অ' ক'ব পাৰিম, মই ৰাতিপুৱা অ' চাৰিটা বা পাঁচটা এনেকুৱা টাইমত উঠোঁ, তাৰপিছত একদম মৰ্ণিংত মই অ' ওচৰতে এটা ৰাস্তা আছে তাতে অ' মৰ্ণিং ৱাক কৰিবলৈ যায়, তাতে অলপ এ এক্সাৰচাইজ কৰো খোজ কাঢ়ো, অলপ অ' আৰু ডেইলি এক এক্টিভিটিছ যেনে এক্সাৰচাইজ অলপ য়োগা নিচিনা, অলপ অলপ কৰোঁ আৰু চব মানে বেছিকৈ নহয় ডেইলি কৰো। তাৰপিছত আহি কেনে ৰাতি এ ব্ৰেকফাষ্ট কৰো।
হয়।
আৰু
মানে ৰাতিপুৱা মানে খোৱাটো আপুনি কি খায়।
ৰাতিপুৱাতো এ চাহৰ লগত এনে মিঠাই এ অলপ কল কেতিয়াবা মানে ডেইলি ছেম নহয় আৰু।
হয় হয় মানে মানে প্ৰত্যেক দিন বেলেগ বেলেগ হয়।
হয় কেতিয়াবা ৰুটি এনেক আৰু, কেতিয়াবা আৰু ডাইৰেক্ট ভাতে খাই দিওঁ।
আচ্ছা আচ্ছা আচ্ছা, বাৰু ৰাতিপ পানী আপুনি অ' খায় ন পানী, খালী পেটত।
খালী পেটত মানে মোৰ দেৰ লিটাৰ মান খোৱা হৈ যায়।
আচ্ছা, ৰাতিপুৱা উঠি প্ৰথম
অ', মানে একবাৰতে নাখাওঁ অলপ, অলপ কে, খাওঁ মানে একবাৰতে খাৱাটো ডেৰলিটাৰ সম্ভৱ নহয়, অলপ অ' আৰু আপোনাৰ ডেইলি এক্টিভিটিছটো।
অ'-অ', মোৰ মানে ধৰক মই চাওঁক মই মানে ৰাতিপুৱা উঠো মই যিহেতু চাকৰি কৰোঁ ন'। মোৰ মানে সদায় অ' ৰুটিন হিচাপে উঠিব লাগে। অ' আৰু মোৰ মানে ৰাতিপুৱা ধৰক মই উঠিলোঁ মানে মই ৰাতিলৈকে যিহেতু কাম কৰোঁ মানে অ' ধৰক মই ৰাতি কেতিয়াবা মানে দুটা তিনিটা-তিনিটা তিনিটাও বাজি যায় মোৰ মানে কৰ্মটো এনেকুৱা, মোৰ কামটো এনেকুৱা মানে মোৰ অকণমান মানে উঠাতে তেতিয়া মোৰ ৰাতিপুৱা দেৰি হৈ যায় মই যদি মানে ধৰক ৰাতি দুটা তিনিটা বাজি তিনিটাত মানে টোপনি যাওঁ হয়নে, তেতিয়া মোৰ ৰাতি ৰাতিপুৱা মানে মই নটা দহটা বজাত উঠোঁ, উঠি কিনে মোৰ মানে তেতিয়া তেতিয়াতো আৰু খোজকাঢ়িব লগা যা যোৱাৰ তেতিয়া সময় নাথাকে বাহিৰতে আপুনি গৈ অকমান খোজকাঢ়ি আহিব তেতিয়া মই ঘৰতে মানে এক্সেচাইজ কৰোঁ, আপোনাৰ ব্যয়াম কৰোঁ অকমান, যোগা কৰোঁ অকমান। তাৰপিছত মই মানে ফ্ৰেছ মানে নিজে মানে গা পা ধুই আহোঁ। গা পা ধুই আহি পিনে মানে তেতিয়া মই মানে ঘৰ যিটো আছে ঘৰখনক অকণমান মানে পৰিষ্কাৰ কৰি তাৰপিছত মই মানে অ' পূজা কৰোঁ। ঠিক আছে, তাৰপিছত মই নিজৰ কাৰণে কিবা মানে এটা বনাও। অ' ধৰক স্বাস্থ্যকৰ খালে মানে পেটৰ কোনো অসুবিধা নহ'ব আৰু মই মানে ইমান বেছি বাহিৰৰ খোৱা খাদ্য নাখাওঁ, তো তেতিয়া মই মানে খাৱা খা অ', আপোনাৰ কিবা এটা বনাওঁ ধৰক ওটচে বনালোঁ অকণমান। বা আপোনাৰ অ' যিটো মানে পোহা আছে ন' চিৰা আছে, সেইটোৱে মানে অকমান বা কোনবাদিন মই অকমান মানে ধৰক, ৰুটিও বনাও। কিবা এটা চবজি অ, ব বনাওঁ। তো এনেকে মানে মই ৰাতিপুৱা মানে এঘাৰটাৰ ভিতৰতৰ ধৰক মোৰ মানে খোৱাটো হৈ যায় মানে ৰাতিপুৱা তাৰ পিছৰ পৰা মই মানে তেতিয়া কামত বহোঁ।
হয়, বহুত ভাল।
হয়। তাৰপিছত মানে কামটো, কাম কৰিয়ে থাকোঁ দিনটো মানে কাম কৰিয়ে থাকোঁ, তাৰপিছত ধৰক মোৰে এজন মানে সহযোগী আছে, তেখেতে মানে ধৰক দুপৰীয়াৰ আহাৰটো বনাই খোৱাৰ কাৰণে। যি বনাই মই ধৰক কাম কৰি থাকোতেই কেতিয়াবা তেতিয়া মই মানে অকণমান বিৰতি পাওঁ, তেতিয়া মানে খাই লওঁ আৰু মোৰ মানে কামটো দিনত এনেকৈ চলি থাকে মই মানে ঘৰৰ পৰাই কাম কৰোঁ, ঠিক আছে?
অ, ঠিকেই আছে ভালে
আৰু তেতিয়া মোৰ মানে দিনটো মানে এনেকে কামত চলি থাকে আৰু মানে অকমান অকমান মই মাজতে বিৰত পাওঁ, কামৰ মানে ধৰক, মাজে মাজে সেই বিৰতিখিনি মই মানে নিজ মোৰ কাম অকণমান সময় দিওঁ কেতিয়াবা মানে অকণমান নিজকে মানে অ, বাহিৰৰ পৰা আহোঁ অকণমান গৈ, তাৰপিছত অকণমান কিবা খাওঁ, পানী খাওঁ ত' তেনেকে মানে মোৰ ৰাতি ধৰক, অহ, কেতিয়াবা এঘাৰটা, বাৰটালৈকে মোৰ মানে ধৰক কাম মানে যিটোক মই কৰ্ম কৰো সেইটো কৰি যাব লাগে- তাৰ পিছত মই যেতিয়া মোৰ কৰ্মটো শেষ হয় তেতিয়া মই মানে গোটেইখিনি মোৰ কামৰ সামৰি মানে সামৰি, কামৰ বস্তু যিবোৰ মানে মই ব্যৱহাৰ কৰোঁ, সামৰি কিনে মই মানে তেতিয়া মানে ৰাতিৰ আহাৰটোক মানে খাই কিনে, তেতিয়া মই মানে টোপনি যাওঁ।
হয়, অ' অ'।
বাৰু আপুনি আপুনি অ' মানে ধৰক অ' আৰু এই অ, যিবোৰ মানে ধৰক বাহিৰৰ
অহ হেল্ল' হেল্ল' অ' হেল্ল'। আপোনাৰ কথা শুনি পোৱা নাই। হেল্ল' হেল্ল' হেল্ল' হেল্ল' হেল্ল'।